হেল্ল' অঁ কি কৰিছা?
এ' আছো দিয়া এনে এতিয়া। মানে ভাত পানী বনাই হৈছে আৰু গৰম যে সোন সোনকালে বনালো দিয়া। পাকঘৰটোত দেখোন সোমাই থাকিবলৈ মন নাযায়। মানে যিমান দেৰি হৈ আহে মানে তোমাৰ কি হয়? এই তাপতো বাঢ়ি আহে যে পাকঘৰত সোমাব নোৱাৰি।
নোৱাৰি হয় হয়। এইতা ৰ'দতটো আহিছে, নহয় ৰ'দতটো নাই যদিও তোমাৰ গপ গপ
আছে, আছে। অ' বতাহ অকণ মাৰিছে তথাপিও এতিয়া
মাৰিছে হয়, এই ময়ো এই নেমু চৰ্বত বনাই আছিলো। সেই গৰমতে খাব লাগে। আহ খাব লাগে। সেয়া মানুহত পানী-চানীবোৰো খাই থাকিব লাগে।
খাব লাগে অ এতিয়া তোমাৰ গৰমত বহুত পানী খাব লাগে নহলে তুমি ইয়াত পানীত অকণ তিয়হ আৰু নেমু, আদা, এনেকে কাটি থোৱা ৰাতিয়ে বটল এটাত, অ দিতক্স অ তুমি ৰাতিয়ে ভৰাই থৈ দিব লাগে দিন টো তেতিয়া সেইটো পানীতটো খাই থাকিব লাগে তাতে তুমি বিট দিবও পাৰা আৰু এইবোৰ কিবা-কিবি চিয়া চিডচ এইবোৰ কিবা-কিবি দিবও পাৰে আৰু বহুত খিনি। কিন্তু নেমু, আদা, তিয়হ, বিট, এইকেইটা আৰু গাজৰ তেনেকে সেই বস্তু খিনি দি থলেও তোমাৰ মানে বহুত ভাল আৰু। বহুত উপকাৰী হয় অ, সেই পানীটো খাই থাকিলে।
হয় হয় আৰু এই গৰমত সেই ৰসাল জাতীয় বস্তুবোৰ খাব লাগে হয় নে, এতিয়া ধৰা ফল মূলবোৰ। তৰমুজ কিবা কিবি আম উম সুমথিৰা টে টেঙা চেঙা এইবিলাক আৰু। হয় হয় খাব লাগে উম উম আকৌ ধৰা এইবিলাক গৰম চৰম বস্তু খোৱাতকে ধৰা শীতল পলোৱা বস্তুবোৰ খাব লাগে। যেনে তিয় তিয়হ তাৰ পিছত আৰু সেই আৰু কেঁচা শাক-পাচলি।
উম উম তেওঁতো খুবেই প্ৰয়োজন। তিয়হ হওঁক, এতিয়া তোমাৰ এই কুঁহিয়াৰ ৰস যে সেই কুঁহিয়াৰ ৰসটোও খাব লাগে তোমাৰ, অ'! পেটৰ কাৰণে খুব ভাল। উম!
ভাল, ভাল আৰু তিঁয়হতো বোলে, হেৰি প পঞ্চানব্বৈ শতাংশ পানীয়ে থাকে।
পানীয়ে থাকে অ'! তৰমুজ হওঁক, তিয়হ হওঁক।
উম! উম!
আৰু এই বাঙিটো ভাল দেই। বাঙি, বাঙিটো কিন্তু, হয় নাই? কিন্তু সোৱাদতো নাথাকে বাৰু বাঙীত। ইমান, তোমাৰ নেথাকে যে। অ'! সেই মিঠৈ অকন লৈ হ'লেও তুমি, খাব লাগে আৰু সেইটো। উম'!
কিন্তু, ধুনীয়া লাগে খায় পেলাই। সেইটো বতৰৰ ফল খাব লাগে হয়নে? হয়, হয়, খাব লাগে।
নহওঁক। তোমাৰ মানে, বতৰৰ ফল যদি খোৱা বহুত বেমাৰৰ পৰা তুমি মানে
পৰিত্ৰাণ পাব পাৰি। হয়, হয়, খাব লাগে। সেইটোৱে, আকৌ ধৰা দৈ চৈ বিলাক বিলাকো খাব লাগে। ঘৰ
তুমি এতিয়া অ'! দৈটো এতিয়া তুমি খোৱাটো খুবেই ভাল। তুমি, গাখীৰটো মানে এ এৱা গাখীৰটোতকে তুমি দৈটো খালে মানে আৰু ভাল গম পাইছানে? উম'! দৈ টো উম! তাকে, এতিয়া তুমি চোৱা কিনি আনি সেই, এই, জুচ বোৰ খোৱাতকে। তুমি তেনেকে ঘৰতে অ'! অ'! আমে হওঁক বা আৰু তোমাৰ এনেকে ধৰা এইবোৰ কুঁহিয়াই হওঁক, ঘৰতে তেনেকে কৰি জুচ বনাই মানে, ৰসবোৰ ওলাই তেনেকে।
খাইয়ো, খাব পাৰি। হয়, আকৌ ডাবৰ পানীতো যে নাৰিকলৰ সেইটোও খাব লাগে হয়নে? সেইটো খালেও ধুনীয়া ধুনীয়া সেইটোটো হয়। আৰু গৰমতে মানুহৰ ধৰা, হয়! প্ৰেচাৱ জ্বলা পোৰা হৈ যায় ন'। অ'! সেইটো কাৰণে, ডাবৰ পানীটো খাব লাগে বহুত উপকাৰী। ডাবৰ
ডাবৰ, ডাবৰ, ডাব তাই কিন্তু, দাম লয় দেই ন'? দাম বহুত দাম লয়! মানে কি, সেইটো বস্তু মানে কি চবতে পোৱা নাযায় যে আজিকালি। খুব কম হ'ল দেই আৰু মানুহে মানে কি হয় পুৰঠ হ'লে পাৰে বা কেতিয়াবা কি হয়, আমাৰ গছতে বেপাৰীয়ে গোটেইখিনি কিনি লৈ যায়। অ'! অ'! আকৌ বে পাৰি পা কিনিব যাওঁতে মানে, তোমাৰ এটা ডাবতে মানে, পঞ্চাছ, ষাঠি টকা।
হয়। লয়, লয় আৰু হেৰি টাইমত যে, গৰমৰ টাইমত যে আৰু বেছি। হৈ যায়। আশী, নব্বৈ টকালৈকে হৈ যায়গে হয়।
মানে, মানুহৰ প্ৰয়োজন যে, যিহেতু মানুহে খায় আৰু যিমান অ'! আৰু তোমাৰ তেনেকুৱা একো অ'! একো কেমিকেল একো মিক্স নাথাকে। মানুহে মানে সেইকাৰণে, সেইটো খাবলে আৰু ইমান হেৰি কৰি নাথাকে।
নাথাকে, নাথাকে। সেইটো নেচাৰেলযুক্ত বস্তু।
অ'! যিয়েই নহওঁক মানে খাবই আৰু।
উম! খাব, খাব। সেইটোৱে আৰু মানুহে সেইকাৰণে ভাল বস্তু যে, ভাল বস্তুতটো এতিয়া ধৰা কিনি খালেও গাত নালাগে হয়নে? বেছিকে দম দাম দি পেলাই হ'লেও সেইবিলাক এতিয়া ভাল।
আমি বিস্কুত এটাই হওঁক, চানা সেই হওঁক হেই ষাঠি, সত্তৰ টকাতে জানো কিনি নানো। কিন্তু, সেই চানা বিস্কুট টোৱে তোমাৰ কিমান অপকাৰ কৰে ভাবাচোন, তাত তোমাৰ ময়দা থাকিব, চেনি থ থাকিব, ৰিফাইন তেল থাকিব। সেই গোটেইখিনি মানুহৰ মানে ক্ষতি কৰে।
হয়, হয় আৰু তেলযুক্ত বস্তু বিলাকতো ক্ষতিকাৰকে হয় নে দেহৰ কাৰণে? হয়!
এই ৰিফাইনটো খুব বেয়া হেনো। শৰীৰৰ কাৰণে, ৰিফাইন, ময়দা, চেনি এই তিনিটা বস্তু কিন্তু মানে, তুমি এৰি চলিব পাৰিলে মানে বহুত খিনি বেমাৰৰ পৰা মানে হাত সাৰিব পাৰি? আৰু এতিয়া, উম। এতিয়াতো আমি ৰাতিপুৱা চাহ কাপৰ লগত তুমি ভাবাচোন আমি সেই আছ সেই খালো। চানাই খালোঁ তোমাৰ হয়নে আৰু এই নিমকিবোৰ খাওঁ যিয়ে নহক তোমাৰ সেইবোৰ। চবটো ময়দা বস্তুৱে খাই দিওঁ ৰাতিপুৱা খালী পেটতে। চেনী চাহ কাপৰ লগত সেইটো আৰু। কিন্তু তাৰ সৈতে তুমি মানে ৰাতিপুৱা যদি অকণ ফল মূল খোৱা। বুট মগু কেইটামান অ বুট, মগু তিয়াই থবা সেই অ বুট, মগু তিয়াই থবা সেইবোৰ খাবা নহলে বেলেগ নহলে কণী খাবা হয় হয় উম।
লোকেল কণীটো বেছি ভাল হয় খা খা খোৱাতো, আৰু যে তোমাৰ ই বা আগদিনা খনে ধৰা এনেকে মগু টো বিকিয়াই এ থলা গজালি ওলাই।
গজালি ওলাই যে। অ সেইটো মানে তোমাৰ একে প্ৰটিনৰ মানে একে হেৰি হৈ থাক- কে প্রটিন ভৰি থাকে সেইটোত, হেইত অহ হেই মগুটো যদি খোৱা মানে তুমি মাছ মাংস নাখালেও তোমাৰ মানে প্ৰটিনৰ অ প্ৰটিনৰ কম নহয়। সেইটোতো মগু আৰু ফল-মূল তুমি যদি খোৱা আৰু হৈ যায় ৰাত- ৰাতিপুৱা আমাৰ আকৌ মানে অভ্যাসে উঠিয়ে চাহকাপ। মানে কি চাহ কাম নোখুৱালে চাবাচোন গাতটো কিবা জানোঁ ভাল লগা নাই বিষাব।
এটা হেভিটো হৈ গ'ল ন সেইটো খাই খাই। হয় হয় অভ্যাস হৈ গ'ল, সেইকাৰণে মানে কি জানানে, হয়। আমি মানে অকমান কি হয় চেনী তো কম পৰিমানে খাবলে অলপ যত্ন কৰিব লাগে হয় নে।
চেনীটোৱে মানে বহুত বেমাৰৰ কাৰণ। গম পাইছানে। উম, চেনি এতিয়া আমি তুমি খাল চেনী বিনা চেনী চাহকাপ খালা। কিন্তু তুমি বিস্কুট তাত তিনি চাৰিখন খাই দিলা কিডাল হ'ল, সেই বিস্কুট টুটু তোমাৰ অ এখন বিস্কুটেটো এখনতে তোমাৰ দুই চামুচৰ মানে চেনি থাকে। হয়নে সেইকাৰণে আমাৰ গৈ সেইটোয়ে হৈ যায় যে সেইকাৰণে বে-
টো যে সেইটো খাব পাব লাগে। হয় নে চুগাৰ ফ্ৰী এজাত যে আছে বিস্কিট।
হয় হয় মানে বিস্কুটটো কি জানা তোমাৰ সেই ফাইন আৰু ময়দা ময়দাতটো থাকে যে, সেই ময়দাটো মানে খুব আজিকালি মানে ডক্তৰে যিমান কব মানে তোমাক ময়দা, ৰিফাইন আৰু চেনিটো মানে আঁতৰায় থাকি- কিব দিয়ে। চব বেমাৰতে সেইটোৱে মানে কাৰণ হৈ পৰিছে গম পাইছ- যেনে তোমাৰ চুগাৰ প্ৰেছাৰ পৰা হাৰ্টৰ অসুবিধা কৰা-
এ চোৱাচোন চুগাৰৰ পেচেণ্ট বিলাক হয়নে পুতুকে আজিকালি কম কম বয়সতে চুগাৰ হোৱা হল।
অ আজিকালি একে বহুত কম বয়সতে। আগতে আমি চুগাৰটো তেনেকে নাম- শুনাইে নাছিলো মানে আৰু তোমাৰ এই যে হয় থাইৰড এতিয়া।
হয়। তাৰ আজিকালি প্ৰেচাৰ বিলাকো একদম হয়, প্ৰেচাৰো হয়। আৰু হেৰি চেনীটোত এতিয়া বোলে মিঠৈটো খাব লাগে বোলে মিঠৈটো হ'লে ভাল বোলে মিঠৈ খোৱাটো।
এ কিবা চেনি মিথৈ নিচিনা এটা ওলাইছ- যোনটো আমাৰ এই অ আমাৰ গাঁৱৰ মানুহে যে কুঁহিয়াৰ পেৰি বনাই। সেইটো পালে তোমাৰ ভাল হয় কিন্তু কিছুমানে মানে কি হয় বহুত বস্ত- মিহলি কৰি মানে এনেকে চ অ' বা চেনি তেনি মিক্স কৰি পলা- এনেকে মিথৈটো বনাই দিয়ে। সেইটো মানে তুমি খাওঁতে গম পাবা আৰু যে এইটো আমাৰ সে- ঘৰুৱা ভাৱে। মিঠৈতটো নহয় বুলি সেইবোৰ মিঠৈ মানে মানে কি আৰু খালেও তোমাৰ একো লাভ
লাভ নহয়, লাভ নহয়, হয়। সেইটো আৰু মানে চাই চিতি আৰু ন আজিকালিচোন হেৰি বস্তু নিদিয়া মেডিচিন নিদিয়া বস্তুবোৰ খাব মানে হেৰিয়ে নোহোৱা হল। মানে তেনেকুৱা নাথকা বস্তু নোহোৱাই হ'ল আৰু।
নোহোৱাই হল আৰু ঘৰতে তুমি চাবাচোন কিবা এটা যদি ক মানে ঘৰত খাবলৈ শাক পাচলি এটা কৰা এ নহয় একো মেডিচিন মানে একো খাৰ চাৰ নিদো ন। মানে কি তৎক্ষণাত হয় নুঠে। তোমাৰ কিছুমান পোক পোক কি উম' মৰি যাব। মাটিটো কিবা মানে কি হয় এইবোৰ প্ৰদূষণৰ কাৰণেও মানে মাটি বায়ু এইবোৰ চব হেৰি হৈ গৈছে আৰু গছ-গছনি নোহোৱা হৈ গৈছে।
আৰু মানে মাটিৰ শক্তিটো নাইকিয়া হৈ গৈছে দিয়াচোন ভ
শক্তিটো নাহ লাহে লাহে নাইকিয়া উম এতিয়া তোমাৰ আমাৰ এইয়া যে মোবাইল এই টাৱাৰ বোৰ যে হয়নে, টাৱাৰ বোৰ বহোৱাৰ লগতে তাৰ চাবাচোন ওচৰৰেৰে পাজৰে মানে আমাৰ যিমান খিনিলে টাৱাৰটোৱে মানে কানেক্ট কৰে নহয় সেইখিনিলে তোমাৰ কি হয় এই তামোল পান খিনি চাবাচোন। তামোল বোৰ বেয়া হৈ হৈ যায়। হয়। সেইবাবে বহুত অসুবিধা কৰিছে কিছুমান ক্ষেত্ৰতো সুবিধা হৈছে
হয় হয় বহুত অসুবিধা হৈছে কিছুমান এটা পৈক্ষে চাবলৈ গ'লে সু
সুবিধাও হয় অসুবিধাও মানে কি ঘৰুৱা বস্তুবোৰৰ পৰা মানে আমি অলপ আঁতৰি থাক কিবা লগা হোৱাতে এইবোৰ অস অ অসুবিধাবোৰ হৈ পৰিছে।
আৰু লগতে কিছুমান ফেক্টৰী চেক্টৰী বিলাক থাকিলেও ওচৰত খেতি বাতি বৰ ভাল নহয় চাবাচোন ৰঙা পৰি যায় অধিক সাৰ হৈ যায় মানে কিবা আৰু পলিউচন টাইপৰ হেৰি হৈ যায় ন মাটি শক্তি টো নাইকিয়া হৈ যায়গে। হয়, একদম মানে বেয়া হৈ যায়গে খেতি বাতিবোৰ ৰঙা পৰি যায় হয়।
কৰিবা আৰু তেনেকুৱা এতিয়া মানে দিন বোৰে তেনেকুৱা আহি পৰিছে হয়নে।
আহি পৰিছে সেইটোয়ে আৰু চাবাচোন অকমান যদি মানে ধৰা উ গৰমৰ দিনত অলপ ঠাণ্ডা পৰিবেশত থাকিবলৈ মন চাবাচোন গছ, গছৰ যদি তুমি যিমানে ঠান মানে ফেনৰ সাৱা নোলোৱা কেলে বাহিৰত যদি অলপ হয় অলপ বতাহ পোৱা
ভাল লাগি যায় চাবাচোন। কিনে ফেনৰ বতাহটো দেখোন গৰম গৰম হে আহে। তোমাৰ ভিতৰত যিমান লৈ থাকিবা মানে ঘাম নিয়ে থাকিবা বতাহটো লাগি থাকে কিন্তু অ ঘাম ওলাই থাকে কিন্তু সেই বা বাহিৰত আহিলে কিন্তু সেইটো এটা ধুনীয়া লাগে।
ধুনীয়া লাগে লাগিলে অলপে লাগক বতাহটো হয়।
পিছৰ কথা পাতি
অ' দিয়া, দিয়া, দিয়া